হেল্ল'।
অ কি কৰি আছা?
আছো ৰবা এনে তুমি?
ময়ো এনে আছো বাৰু? এনে অলপ বাহিৰত গৈছিলো বাহিৰত গৈছিলো অলপ ঘূৰি আহিলো ভাল লাগিল বতৰটো ঠাণ্ডা নহয়। সেইকাৰণে, তোমাৰ এনে নাৰেংগী চাইদ গৈ ছিলো তাতে ঘূৰি আহিলোঁ।
অ'। হম। আছোঁ ৰ'বা এনেই। ঘৰতে আছো আজি।
হয় নেকি? অ', অ'। ময়ো এনে আৰু কি কবা গৰম যেনেকুৱা আৰু বতৰটো উম ঠাণ্ডা বতৰ দিছে সেইকাৰণে অলপ। উম ঘূৰি আহিলো আৰু বাৰু।
হয় হয় আজিৰ বতৰটো ভাল। ভালে আছে মানে বেছি গৰমো নাই আৰু বেছি ঠাণ্ডাও নাই মানে ঠিকে আছে, ফুৰিবৰ কাৰণে ভাল দিন আছে। আছে আজি।
অ', অ'। এনেই তুমি কবাত ফুৰিব যোৱানে?
অ' যাও।
ক'ত গৈছিলা লাষ্ট টাইম ফুৰিব। কাৰণে।
টাইম ফুৰিবৰ কাৰণে হেৰিত গৈছিলোঁ পাৰ্কত।
হয় নেকি। তুমি ফুৰিকে ভাল পোৱানে?
খু পাও।
হৈছো ট্ৰেভেলিং কৰা মানে ভ্ৰমণটো কৰাত টো মানুহৰ এটা জীৱনৰ এটা সেইটো হয়
হয় হয় হয় হয়, এতিয়া ময়ো এইটো ভাবো আমি মানে ভ্ৰমণ কৰিব লাগে। এতিয়া আমি যিমান ভ্ৰমণ কৰিম আমি ইমানেই বেছিকৈ মানে জানি পাৰিম ন ক'ত
আমি মানে শিক্ষাৰ পৰাও বেছিকে মানে শিক্ষাৰ পৰাও বেছি গতিকে আমি ভ্ৰমণ কৰিলে এইটো জ্ঞান পাম বুলি কৈছে। অ' সেইকাৰণে আমি ভ্ৰমণ কৰিব লাগে ভালকে। তুমি এনে বেছি ভ্ৰমণ কৰি পাইছা
মই ভ্ৰমণটো মানে অহ বাহিৰত মানে অহ হেৰিত গৈছ ছিলো অহ -অহ। প্ৰেম মন্দিৰ গৈছি
প্ৰেম মন্দিৰ হয়, সেইটো সেইটো ক'ত আছিলে বানাৰসো গৈছিলা।
হয় বনাৰসো গৈছো তাৰ পাছত অহ মানে বৃন্দাবন প্ৰেম মন্দিৰটো বৃন্দাবনত আছে। ইউ বিত ইউ বি হয় আৰু আৰু পাঞ্জাৱ গৈছো দেলহি গৈছো।
হয়।
আৰু কি কয় হেৰি অহ এইটো যে মাহ মাহাকুম
হয় মাহাকুমভ। মেলা লাগিছে।
হয় -হয় তাতে হয় এইটোত গৈ মানে হয় মাহাকুম হয় তাতো গৈছো। ছো। আহ পাঞ্জাবো গৈ পাইছো মই হয় ফেমিলি লগত ভ্ৰমণ কৰিব গৈছিলো মানে চব ফেমিলি মিলিকে মানে উম ভ্ৰমণ কৰিব গৈছি ছিলো বহুত ভাল লাগিল তাতে গৈ।
মোৰো ভৱিষ্যত এটা ইচ্ছা আছে মানে বনাৰস আয়োধ্যা বৃন্দাবন ঘূৰিবলৈ যোৱা মন আছে। তে। আৰু মোৰ এইটো প্লেনটো তোমাৰ ক'ব গ'লে আজি চিকে তিনিমাহ পিছত যাম বুলি ভাবিছো। ভগৱান কৰে যেনে যাবলৈ পাম। আৰু আৰু তোমাক বৃন্দাবনত কেনেকুৱা লাগিল জেগাটো কেনেকুৱা আছে মই শুনিছো বৰ ভাল আছে বুলি।
হয়, বহুত বহুত ভাল আছে! অ' বৃন্দাবানটিও হয় আৰু শান্তি জেগা আছে। আৰু তুমি তাতে মানে অ' ইয়াৰে নিচিনা বত তৰ নাই! তাতে বহুত ধুনীয়া লাগে যাই, উম যাই প্ৰেম মন্দিৰত মানে শান্তি লাগে। এতিয়া মন্দিৰ চব মন্দিৰ এতিয়া আমি গুৰুদ্বাৰা যাওঁ উম এয়া তাৰ পাছত মছজিদ যাওঁ, এয়া মন্দিৰ যাওঁ নিজৰ নিজৰ হেৰিত যাওঁ আমাক বহুত শান্তি তাজমহল নাই নাই যোৱা তাজমহল।
অ' লাল কিলা
লালকিল্লাও যোৱা নাই মানে দিল্লীত গৈছিলো বাট দিল্লীত আমি যোৱা সময়ত ইমান গৰম আছিলে! সেই কাৰণে মানে যাব পাৰা নাই চ' আমি মানে হেৰিত এ ইণ্ডিয়া গেট অকল চাব গ'লো। গৰম হওক। গৰমৰে থাকিব পৰা নাই আৰু তাৰে ফেমাচ আছিল সৰোজীনী বজাৰ।
অ' চৰুজীনী বজাৰ চোৰ বজাৰো আছিলে তাতে গ'লা নে?
চোৰ বজাৰ যোৱা নাই আমি ভয়ত ইমান দিনে আমাৰ আৰু আৰু আমি য'ত আছিলো মানে আমি গুৰগাঁৱত আছিলো। তে তাৰে পৰা চুৰ বজাৰতটো অলমান দূৰে পৰে। সেইকাৰণে যোৱা হোৱা নাই আৰু গৰমৰ কাৰণে ক'তো ওলাব ইচ্ছা নাছিলে অ' আৰু চৰোজনী মাৰ্কেতটো। অ' এই যে আমাৰ ফেনচি বজাৰ! সেইয়ে আৰু আমাৰ ফেঞ্চি বেজ হয়-হয়। আমাৰ ফ্ৰে বজাৰ টো অ সৰজনী বজাৰ
হয় নেকি একে নেকি চৌকা দশ কাঁ দশ
হয়-হয় এনেকেই। চিঞৰি থাকে। আৰু তাতে লাকখুৱা থাকে। কে মানে এনেকা-এনেকা। ত আমি গ'লো আৰু মই। মানে মোক এনেকুৱা ফিল আহি গ'ল কি মই গুৱাহাটীত আছোঁ। আৰু মই ফেঞ্চি বজাৰ। ফুৰিবলৈ আহিল। লো আৰু।
হয় নেকি তাতে তোমাক বেছিকে ভাল লগা বস্তু। কি আছিলে তুমি কব পাৰিবা।
অ ক'ত চৰজনীত। থিয়া কথা।
জি গ'লা।
হয়, তাতে চবত দিল্লীত চবতচে ভাল। জগাত
ইণ্ডিয়া গেট তাতে-তাতে কি ভাল লাগিল তোমাক, মইতো তাতে গৈছিলোঁ একো দেখা নাই।
একো-একো নাই বাত।
একো নাই দেখোন গেটেই আছে আৰু তাতে কি ভাল লাগিল তোমাৰ ঘৰত চাগে গেট ভাল লাগে তোমাৰ।
নহয় এনেকা কথাত। তুমি তাতে চোৱা নাই চাগে তাতে তুমি নটিচ কৰা নাই।
গেট টো ভাল লাগিলিছে। চব পাছে মানে তুমি মানে ইণ্ডিয়ান। টো গেটটোৱে ভাল লাগে ইণ্ডিয়া ভাল নালাগে। মানে ইমান বৃন্দাবন আৰু আয়োধ্যা আয়ু ত তাৰপিছত আহ বহুত জাগা ঘূৰিলা কুম কুম্ভ মেলা তাৰ পৰা তোমাক ইণ্ডিয়া গেট ভাল লাগিলে।
এনেকা নহয় দিল্লীৰ কথা কৈ আছোঁ। এতিয়া ইণ্ডিয়া গেট ইতিয়া। চবে মানে আমাৰ দেশৰ গেহজাৰ। ৰজ চবে মানে টুৰিষ্ট আহি পেলাই তাতে ইমান ফটো শ্বুট। কৰিছে ভিডিঅ' শুট কৰিছে, টুৰিষ্ট বিলাকে চাই ছে, কৈছে অ -মানে বহুত ধুনীয়া লাগিছে বুলি কৈছে মানে, আমি কথা পাতিছিলো। কল কি ইণ্ডিয়াৰ ইমান ধুনীয়া জাগা ইয়াত এতিয়া বহুত ফুৰিবৰ কাৰণে ভ্ৰমণ কৰিবৰ কাৰণে ইমান জাগা আছে, আমাক ইণ্ডিয়া আহিকে বহুত ভাল লাগিছে। এইটোৱেই শুনি পেলাই মানে- প্ৰাউড হৈছে তাতে যাইকে আৰু ত- চ' তাতে সেইকাৰণে মোক বহুত অ ততে কিমান ভাল লাগিছে আৰু, সেইকাৰণে।
আৰু তাতে কি কি চালা।
তাততো চাব লগগীয়া একো নাছিল গেট আছিলে আৰু মানে বহুত মানে বহুত এ জাগা আছে তাতে, বহুত মানুহ তাতে যাব পাৰিব একেলগে।
শ্বিলংৰ চেৰাপুঞ্জীত গৈছি মেঘালয় গ'লো, মেঘালয়ৰ পৰা কুম দিন গলো, কুম দিন তাৰ-তাৰ আহ পুলিচ বজাৰ গলো পুলিচ বজাৰত মই পুৰা তাতে মানে গলো মাৰ্কেট বোৰ কি ধুনীয়া লাগিছে তাতে মানে জিঅৰ পাৰ প্ৰাইচ বোৰ বহুত কম। বস্তুবোৰৰ প্ৰাইচবোৰ বহুত কম আৰু তাতে কম লাভ টেঙা, ঢেৰ কমলা টেঙা ইমান যে কমলা টেঙা তোমাৰ ভাল লাগে ইমান ৰঙা ৰঙা ইমান মিঠা মিঠা কমলা। আৰু তাৰ পিছত ছেভেন চিষ্টাৰ গ'লো। ছেভেন চিষ্টাৰোতো ভাল লাগিল আৰু তাৰপিছত গলো অ সেইপিনি ঘুৰিবৰ কাৰণে। আৰু চেভেনিচিষ্টাৰ- আমি চালো তাতে ভূটান হয়তটো বাংলাদেশ বৰ্ডৰ দেখা পোৱা গ'ল। আৰু তাৰপিছত পুৰা ঘূৰিলোঁ তাতে একদিনমান থাকিলোঁ। তাৰপিছত নেক্সট ডে আহিকে আমি আহ তাতে গ'লোঁ। খামৰেঙা বিল গ'লোঁ। খামৰেঙা বিল ঘূৰিলো আৰু তাৰ তাৰ পিছত, আঁ বহুত ঘূৰিছো আৰু একবাৰ ৰাইড বাইকত গৈছিলোঁ ৰাইড কৰিব কাৰণে। আমি চাৰিজন গৈছিলোঁ, চাৰিজন আঠজন এটা বাইকত দুজনকে গৈছিলোঁ। চাৰিজন আছিলে। আঠজন গৈছিলোঁ। আঠজন আমি তাতে গৈছোঁ। ছিৰচাত তোমাৰ এইটো হ'ল, তোমাৰ ক'ত পৰে জানা নে? এইটো তোমাৰ অৰুণাচল। অৰুণাচল প্ৰদেশ। এই তাৰ প্ৰায় ইমান ধনিয়াল কেম্পিং কৰিলোঁ। এসপ এসপ্তাহমান থাকিলোঁ তাতে। হা! তাতে কেম্পিং কৰিলোঁ আৰু বাইক লৈ গৈছিলোঁ। আঁ বাইক লৈকে তাতে ছিৰচাট তাৰ পৰা ইমান ধুনীয়া লাগিছে, বৰফৰ পাহাৰ পুৰা দেখি দেখিবলৈ পোৱা যায়। ইমান স্নোফল হৈ আছিলে। অ'! অ'! তাতে ঠাণ্ডা হয়, আমি ঠাণ্ডা দিনত গৈছিলোঁ। তোমাৰ জানুৱাৰী মাহত গৈছিলোঁ। ইমান ভাল লাগিছে! ছিৰচাত আমি এসপ্তাহত ৰাইডত গৈছিলোঁ। অ'! ৰিজাল্ট ওলাইছিলোঁ আৰু তাৰ পিছত তাতে আমি হো হোটেললৈকে বহিলোঁ। অ'! তিনদিন আৰু তিনদিন আমি কেম্পিং কৰিব আহিছোঁ। ইমান ভাল লাগিছে! ফিউচাৰত যেনেকুৱা, আকৌ, অ'! তেনেকুৱা টাইম পাম লাডাখ যাম বুলি ভাবিছোঁ, আমি চবে মিলিগে। অ'! ভৱিষ্যত হয় যদি লাডাখ যাবলৈ মন আছে। এনেকুৱা আৰু আৰু এটা প্লেন বোলো তোমাক মোক বৃন্দাবন আৰু আয়োধ্যা তাৰপিছত বৃন সেইটো আহ সম কি ক'লো? বৃন্দাবন, আয়োধ্যা বানাৰস। সেইটো তাত অ এইটো তিনিটা জাগাত মানে, এইটো ডিচেম্বৰ মানত যাম। প্লেন বনাইছোঁ বাৰু হয় যদি ভৱিষ্যতে যা অ। এনে লাডাখটো এনে বাইক ট্ৰিপত যাব মন গৈছে। ব্ৰাইকটিৰৰ গ'লে মানে ভাল লাগিব। তেনেকুৱা জাগাই এ-এক্সপ্ল'ৰ অহ। তেনেকুৱা এক্স জাগাবোৰ এক্সপ্ল'ৰ কৰিব বৰ ভাল লাগে। আৰু মোক ঠাণ্ডা জাগাৰ লগত বহুত প্ৰিয় মোৰ ঠাণ্ডা জাগা। আগৰ পৰাই মই ঠাণ্ডা জাগাত মানে থাকিবলৈ একদম বৰ ভাল লাগে, এনে মই গৰম দিনো বেয়া পাওঁ আৰু ঠাণ্ডা দিন মই বৰ ভাল পাওঁ, যিমান ঠাণ্ডা লাগে মই সিমান ভাল লাগে। সেইকাৰণে মই ঠাণ্ডা দিন বেছি ভাল অৰ বা ঠাণ্ডা জাগাত যায়কি ভাল লাগে। আৰু তোমাৰ এতিয়া মেঘালয় চাইড তে গ'লেও তোমাক বহুত ঠাণ্ডা লাগিব এ আমাৰ ইয়াতে অসম চাইডে বহুত গৰম আছে। তোমাৰ মেঘালয় তেনে গ'লে ঠাণ্ডা, তাতে মানে বেলেগ ভিউ আৰু।
অহ, তাৰতে মানে ঠান ঠান হয় ঠাণ্ডা পাই, ঠিক আছে আজিৰ কাৰণে অহ, অহ, অহ, দিয়া অহ, ধন্যবাদ।